হেল্ল'।
অ কোৱা।
কি কৰিছা।
এয়া আছিলো তুমি।
উম বাক মই এনেই আছো বাকী খবৰ খাতি ভালনে
উ ভাল ভাল ভাল ঠিকে আছে বাকী তোমাৰ
মোৰো ঠিকে আছে
আচ্ছা আচ্ছা
বাকী হেৰি কি বুলি কয় তোমাৰ ডিগ্ৰী কমপ্লিট হল ন এতিয়া কি কৰিম ভাবিছা জবছপ
এতিয়া তাকে এইতা ডিগ্ৰী কৰি এতিয়া ভাবিছো এম এ চি বা কিবা তেনেকে কৰো
আতচ্চা।
এমে চেমে কৰো পষ্ট গ্ৰেজুৱেচন টো কামপ্লিট কৰি। তাত চাও তুমি কি ভাবিছা।
মই সেই এম এ চেম এ যে কৰিবলে ভাবিছো তাকে কি কৰো জবে কৰিম বুলি ভাবিছো কিবা এটা ভাল কেৰিয়াৰ লব পাৰিলে ভাল হ'ব ন
অ ঠিকে কৈছা লাগে মানুহক কে কেৰিয়ৰটো ভাল লাগে ন নিজৰ তুমি কিহত অ গ্ৰেজুৱেট ক মানে চাবজেক্ট কি আছিলে তোমা
মোৰ অনাৰেছ ফিজিক্স
ফিজিক্সত ন আচ্ছা অকে ঠি ভালে ভাল ভাল স্কপ আছে কিন্তু দেই ফিজিক্সৰ
অ আচ্ছা অ অ জানো আহ কয় বাৰু মাষ্টৰ বিলাকে
অ এয়া তুমি কি কৰিবা এম এ এম এ চি কৰিবা
এম এছ চি নাই ভাবি এম এ চি কৰিম ভাবিছো অ
তাৰপিছত কি কৰিবা
এম এছ চি কৰি ভাবিছো ড্ৰপ দি পেলাই এ পি এছ চি দি চাও নেকি
হু
এ পি এ চি আছে নেকি এম এ চি পিছত
অ এ পি এ চি দিবা অ ভাল ভাল দেই এ পি এ চি দিবলে খালি
সেয়াতে সোমাই থাক হেল্ল অ
অ কোৱা
অ এই তাকে এড্ৰেছ দি পেলাই যদি এ এছ পি এছ পি বনিব পাৰো ভালে হ'ব তেতিয়া
অ তাকে নাই নাই আজিকালি কিন্তু সেইটোও কম্পিটিটিভ হৈ গৈছে বহুত বহুত ব মানে বহুতে এপ্লাই কৰে তাকে ময়ো ভাবিছো আৰু এ এম এ চি টো কমপ্লিট কৰো
উম
তাৰপিছতে তাৰ পিছতে এম এছ চি কৰা পিছত তাৰপিছতে চাম পি জি চি এচ ডিৰ কাৰণে
এ তুমি কি কৰিম বুলি ভাবিছা এ জবৰ কিবা
অ মানে জবটোতো অ লাগিবই ন মানুহক চাকৰি এটা লাগিবই চৰকাৰী চাকৰি এটাতো লাগেই এতিয়া এনেকুৱা হৈ গৈছে তোমাৰ চব বস্তুয়ে লগা হৈছে ন মানে গোটেইখিনি পঢ়াতো লাগিবই এতিয়া এটা চাকৰি কৰিব হয় চৰকাৰী চাকৰি তোমাৰ এ ডিগ্ৰী পাছ হ'ব লাগিব এম এ পাছ হ'ব লাগিব ডেন তাৰ পিছতে তোমাৰ অ গৃহত পি এইচ জি চি এই জি থাকিলে তোমাক আগতে ফাৰ্ষ প্ৰেফাৰেঞ্চটো দিয়ে ন
উম
ভাবিছো এনেকে মানে প্ৰফেচৰ লাইনতে চাম ভাবিছো অ এতিয়া সেইটো কাৰণেটো কিমান কি লাগে বি এড লাগিব নেট দিব লাগিব পি এইচ ডি কৰিব লাগিব।
আচ্ছা তোমাৰ মানে মটিভটো হল তুমি ভাল প্ৰফেচাৰ এটা হোৱা ন
অ অ মানে তেনেকুৱা আৰু থব পাৰিলেটো ভালেই ন ভাল মানে এখন গৰমেন্ট কলেজ এখনত যদি পাওঁ বা অ মানে ষ্টুডেন্ট বিলাককো পঢ়াব পাৰিলে শিকাব পাৰিলে ভাল লাগে ন
উম ভালেই ফ্ৰেইণ্ডৰ লগতো মতামত ভাল হয় পঢ়াব পাৰিবা তাৰ পাছত এটা এটা ভাল পেকেজটো হ'বই লাচ লাইফটো ভাল চেটেল ভাল কেৰিয়াৰটো
অ মানে ভাল কেৰিয়াৰ আৰু তাকে কিন্তু আজিকালি সেই অ কিমান বস্তু লগা হৈছে ন বস্তুটো মানে ভাৰিটো কমি গৈছে লাই পোৱাৰ চানন্স চানন্সেচটো কমি গৈছে আৰু অকমান
উম
মানে এইটোও এইটো হ'ব লাগিব সিটো হ'ব লাগিব আৰু মানে মই যিটো চাবজেক্টত আছো সেইটোত মানে সোনকালে পাই যোৱা ছাবজেক্টটো নহয়
আচ্ছা কি চাবজেক্ট তোমাৰ
অ, ' মোৰ কেমেষ্ট্ৰি।
কেমিষ্ট্ৰী আচ্ছা, অ কেমি বাৰু এইবিলাক প্ৰফেচাৰ বিলাকৰ বৰ হেৰি লাগে ন পুটোককে হেৰি নাপায়।
অ, ' সেইটোৱে সেইকাৰণে আৰু
একো নাই ভালকে অ, ' একো নাই বোলো ভালকে পঢ়ি পঢ়ি ডিগ্ৰী চিগ্ৰী লোৱা।
আহ। অ, ' তাকে আহিবতো লাগে আৰু তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু। কিবা এটা পালে নিজৰ কেৰিয়াৰ টো ভাল হলে ভাল ন।
ঠিক আছে ঠিক সেইটো সেইটো বাৰু
বাকী তুম তুমি প্ৰিপেৰেচন কৰিছাই নেকি এতিয়াৰ পৰা?
নাই কৰিমহে।
কৰা নাই?
অ, ' অ, ' নাই কৰিম হে কৰা নাই এতিয়ালৈকে।
কৰা কৰা আৰু লাহে লাহে আৰম্ভ কৰি দিয়া এতিয়াৰ পৰাই।
পালে ভাল ষ্টাৰ থকা এটা পুলিচ অফিচাৰ সম পাৱাৰ থাকিব পইচা থাকিব।
অ, ' সেইটোতো ভালেই আৰু সেইটোত যদি অ অফিচাৰ লাইনত যাব পাৰো হেইতুটো আৰু ভাল ন।
উম।
কিমান মানুহৰ পৰা সন্মান পাবা কিমান মানে ইমান ডাঙৰ এটা উম
হলেও চবেই ভয় কৰিব তেতিয়া।
অ, ' তাকে মানুহে ভয় কৰিব সেই পাৱাৰ থকা মানুহ হলে চবেই ভয় কৰিব সৰু হওক বা ডাঙৰ হওক।
উম।
উম। সেইটোৱে মানে ভাল সেইটোতো ভাল কেৰিয়াৰ আছে মানে। তেনেকে হ'ব পাৰিলে সেইটোয়ে কষ্ট কৰিব লাগিব খালি অকমান। কষ্ট চবতে কৰিব লাগিব
অ সটোতো হয় বাৰু কষ্ট লাগিব পালেহে ভাল লাগিব। অ ভালে সজাগে ভাল লাগিব আৰু ইউনিফৰ্ম চউনিফৰ্ম পিন্ধি। ডিউটিলৈ যাম পাৱাৰ থাকিব পইচা থাকিব আমি যাম। ফটো ছটো পাবি বন্ধনৰ বমি
উম হা
যিহেতকে চৰকাৰৰ চৰকাৰৰ জীপ পাম লগত চিকিউৰিটি পাম।
অ চৰকাৰৰ ফালৰ চ গাড়ী চপ বডিগাৰ্ডো থাকিব ড্ৰাইভাৰ থাকিব।
উ, কথায়াইে নাই এতিয়া তোমাক কলেজত যে প্ৰফেচাৰ আহেই কলেজত যে লগ পা উঠাম দিয়া
অ একদম। অফিচাৰসকলে মাতিবা অকণ আমাৰ তাকে নাথাকিবা
অ অ মাটি দেই কিবা কেতিয়াবা ট্ৰেফিক পুলিচ ধৰিলে মোক কবা।
অ এ তাকে তোমালে ফোন কৰিম আৰু ডাইৰেক
অ বুলো ফোন নে মাৰিবা চালান নহয় তেতিয়া
অ এদম তাকে সৰুৰে পৰা সপোন আছে চাগে ন অফিচাৰ হোৱা
এ সৰুৰে পৰা ধৰ মাজতে হৈছে
মাজতে সৰুতে কি আছিলে
সৰুৰে ডক্তৰ ইঞ্জিনিয়াৰ আছিলে চবৰ নিছিনা
এ নাই চবৰে নাথাকে বাৰু
এই চবৰে নাথাকে নে
নাথাকেহ
এ চবৰে নাথাকে নে সৰুতে স্কুলত চোন সুধিলে এ কি হবা ডক্সৰ আধাখিনি যায় ইনজিনাৰ আধা খিনি যায়
এ মানে কিছুমানে শিকাই দিয়ে ন যিকি ত হ ডাঙৰ হয় ডক্ত হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব
সেইটোতো মানুহে বেয়া কৰে ন এ সৰু পৰা শিকাই দিয়ে হয় ডক্তৰ নহয় ইঞ্জিনিয়াৰ বাক কি লাইন একো নাই বুলি শিকাই দিয়ে আৰু
মোৰ সৰুৰে পৰাই মানে টিচাৰ আৰু
আত্ছা
টিচাৰ হবলেই মানে মন আছিলে উম একদম
এতিয়া তিছন চন কৰা নাই
অ মোৰ টিউচন কৰাও আছে ঢেৰ পোৱালি আহে
আত
মানে ঘৰৰে ওচৰৰ পোৱালী বিলাক মানে আও সৰু সৰু পোৱালী বিলাক আহে উম এই ওৱান টু পোৱালিবিলাক
হায়াৰ ক্লাছ বিলাক নকৰোৱা
নাই এতিয়া নলও মানে হায়াৰ ক্লাছটো অকমান বহুত হেৰি আহি যায় ন টযুলটে আহি যায় মানে পৰ পঢ়োৱাৰ ইমান খিনি লৈ পেলাই মানে ভয়ো লাগে ন কি পঢ়াও কি নপঢ়াও
অ অ নে আকৌ পঢ়োৱা আকৌ নিজে প্ৰিপেয়াৰ হ লাগে কি পঢ়াম আজি
অ সেইটোৱে আকৌ মানে আৰু যিহেতু মানে অকমাণ হায় অকণ ওপৰ লেবেলটো পঢ়াব লাগেতো উম অ মানে অকমান হেৰি লাগে আৰু অলপমান নিজেও অকমান ষ্টাডি কৰো তাৰপিছতে লাহে ধিৰে পাৰিলে নিজেও জানি লওঁ বস্তুবোৰ তাৰপিছত কৰিম আৰু।
আগে নিজে ফ্ৰী হৈ লোৱা ন চপা তাৰ পিছত পঢ়াবা আৰু।
অ', সেইটোৱে নিজৰ পঢ়া চহা খিনিও কমপ্লিট কৰি লওঁ। তাৰ পিছত পঢ়াব পাৰি আৰু এতিয়া এই সৰু পোৱালি বিলাকে কৰাও।
তেকে।
উম তুমি কিবা কৰি আছা নে নাই এতিয়া এ
মই অ' কি বুলি কয় পাছ প পাছ কৰিলোঁ ডিগ্ৰী এতিয়া ভাবিছোঁ এম এ চি এম এ চি কৰিম চাইডে চাইডে এ পি এ চিও তে হেৰি কৰি থাকিম।
অ আচ্ছা আচ্ছা ভাল ভাল কৰি থাকিবা তেনেকে এতিয়া পাই দিয়া ষ্টাৰ্ট কৰিবলে আৰম্ভ কৰা হৈ যাব পাৰিবা দিয়া ওলাই মিঠাই খাব লাগিব আকৌ দেই।
সেই। এ ইয়াত ইয়াত নাপালে আৰ্মিত দৌৰি থাকে দেখিবা বুজিছা।
নাই আমি আমি ভাল আকৌ আৰ্মি অফিচাৰ এটা আৰ্মি অফিচাৰ এজন হ'ব পাৰিলো কিমান ভাল কথা ন।
অ', হয় বাৰু।
উম নাই নাই ভাল ভাল। খব যতে নোপতে ডাঙৰ পাৰ্টি এটাত লাগিব কিন্তু দেই অফিচৰ হলে। মুঠতে।
নিশ্চয় দিম যদি পাওঁ নিশ্চয় দিম জনাম বাৰু পালে।
অ পাবা পাৰ পা দিয়া।
বাকী তুমি মাষ্টৰ বলেও কেইটামান মোক পোৱালি হেৰি কৰি দিবা দেই টিউচন কৰা দিবা ফ্ৰীতে।
অ কিয় নকৰাম। ফ্ৰীতে নহ'ব আৰু ইমান কষ্ট কৰি পঢ়াম যিহেতু। অলপ বিনিময় অকমানতো আৰু।
হ'ব ব আৰু অফিচা বো মই দিমেই।
তাকে অফিচ অ অফিচাৰ অফিচাৰ পুতেক জীয়েকৰ পৰা পইচা নল'ম নে আৰু।
অ', অফিচাৰ বনিলেতো দিম। কথাইে নাই এডভানসত দিম যদি অফিচাৰ নবনো তেতিয়াহে আৰু দুমাহ মানৰ পিছত দিব লাগিব।
এ বনিবা বনিবা দিয়া ইমান একো টেনচন লব লগীয়া নাই। ভালকে পঢ়ি গলে হ'ল পঢ়াটোহে মেইন আৰু নিজৰ যিমান পৰা অধ্যয়ন কৰিবা অধ্যয়ন কৰিলে সকলো সফল হব।
হয় বাৰু।
উম। তাকে বাকী খোৱা বোৱা কৰিলা?
নাই নাই খাম হে। তুমি?
নাই মোৰ খামে খাম লাহে ধীৰে। ইমান অ', বনাই আছে বনাই আছে মায়ে বনাই আছে।
উ আমাৰো বনোৱা হ'লেই চাগে খামাৰতে গোটকেইটাই মিলি পেলাই।
আচ্ছা খাবা লওঁ আজি কি আছে ভাতৰ লগত?
আজি চিম্পল।
ন চিম্পল দালি ভাত ভাজি
দালি ভাত ভাজি তাকে নেমু চেপি খাম আৰু।
অ', ভাল গৰমৰ দিনত সেইটোতকে বঢ়িয়া একোৱেই নাই।
তাত থাকি গ'লে ৰাতিপুৱা প পইতা পাত খাম আৰু পানী ঢালি ধম।
সটোতো একদম ফেভৰেট আৰু। আমাৰো আজি ৰুটি আছে বাৰু। অ', ৰুটি আৰু ঘুগুনী বনাইছে।
ৰাতি ৰুটি খোৱা নাই।
অ কেতিয়াবা এনেকে ৰুটি খাও আৰু মন গলে, ৰুটি মানে মটৰ ভিজাই থলে ন কেনেক ঘুগুনি খাব মন গ'ল।
অ ভালেই ৰুটি খোৱটো ভাল বাৰু দেই হেল্থৰ কাৰণে ৰাতি ৰাতি ভাত খোৱাত কে।
অঁ অঁ তাকে ৰুটি খোৱা হয়ে আৰু প্ৰায় ভাগ খোৱা হয়।
তুমি মানে এইবিলাক অলপ হেলথ কনচিয়াচো ন। অলপ হেল্থ কনচিয়াছ হয় ৰুটি ৰুটি খোৱা ভাততকে ভাততকে
অঁ তাকে অকৱা হ'ব লাগে ন হেলথকনচিয়াছ।
হুম!
অকমান হ'বও লাগে ন মানুহৰ।
অঁ হয় বাৰু সেনেকে যে চব লাগে। নহলেনো একে বেছি অকণ সকত চগত হলে বেমাৰ হয়।
অঁ অকমান নিজৰ স্বাস্থ্যতে-